কি কৰি আছা।
এ বহি আছোঁ আৰু তই।
মই সেয়া ওলাইছোঁ হে ডিউটিৰ পৰা এতিয়া লগৰ এটা তাতে সোমাইছোঁ ৰ। মধুৰিআম কেইটামান ললোঁ এতিয়া তাতে গৈকেনে ঠাণ্ডাত পানী চানী খালোঁ চাহ পানী খাই কেনে
অ অ অ অ অ হয় নেকি? আছোঁ দে বাবু ভাল
অ বাবুৱে অলপ ভাল পাইছে ৰ আজি জ্বৰটো আহা নাই। ঔষধ খাবা দিছোঁ এতিয়া আকৌ তিনটা বজাত খাইছে আৰু ঘৰত এতিয়া। ৰাতিবা কি হয় নহ'লেটো ভালে আছিল।
উম, উম, হয় দে তাকেতো। এই দুপৰীয়া আজি বহুত আইটেম ৰহ। কাৰি বনাইছে, ভৰুৱা পটল বনাইছে তাৰপিছত ৰুটি আৰু ফ্ৰাইড ৰাইচ।
তাৰপিছত তোৰ আৰু কি আছিল অ', আৰু কিবা এটা আছিল ৰহ। আৰু এনেকে তিঁয়হৰ কিবা বনাই পিছে চানম অ তাই আহছে ৰ।
অ', তাকে। ময়ো বনাই থৈ আহিছো। ৰ ডালি আৰু হেৰি কোমোৰা, জাল কোমোৰা ভাজি। আৰু বাবুৱে চয়াবিন ভাল পাই। চয়াবিন ভাজি কৰিছো আৰু ও ৰাত। তুবল মান টাইমো নাপাওঁ দেচোন বনাবলৈ। এহ দিয়া।
আমাৰ এটা পু ছয়াবিন আনে পতঞ্জলিৰ। বঢ়িয়া লাগে ছয়াবিনটো, মই বহুত ভাল পাওঁ। আহ
খাব খোজে, এ ছয়াবিন দেখা পালেই খাই থাকে কেঁচা, কেঁচাকে তে আগতে কি কৰা আছিল জানা স্কুলত যাওঁতে পকেটত ছয়বিন ভৰাই লৈ যায়। তাৰ পিছত মাষ্টৰে সোধে কি খাই আছা? এই ছয়াবিনটোহে দেখাই দে তাৰ পিছত মাষ্টৰে মোক দু দিনমান কৈছে এই আববায়ে চয়াবিন লৈ আহে পকেটত ভৰাই কিনে তাৰ পিছত মানা বস্তু মই এতিয়া নাই নিয়া, কেঁচাটোয়ে লৈ যায়। অ, পকেটত ভৰাই কেনে লৈ যায়, ইমান ভাল
উম, ভাল ময়ো পাওঁ ৰ আমাৰ পাপাইটো এই পতঞ্জলি চয়াবিনটো আনি দিছে, ইমান ভাল লাগে, চয়াবিনটো তই খালে তই নিজে কবি ইমান ম
অ'।
অঁ, ব সৰুতে, উম সৰুতে আমি মামাক আমাৰ পাতি লোৱা মামা আছিলে, বেংগলীয়ে দেচোন।
উম।
তি লোৱা মামাৰ তাতে আমি এনেকে বেংগলীৰ, বঢ়িয়া আইটেম বনাই ন বেংগলীবিলা কে তাৰ পিছত সৰু-সৰু ছয়াবিন একদম সৰু-সৰু ছয়াবিন আগত তে পাইছিলে নহয়।
উম।
সেই চয়াবিনৰ আঞ্জা বনাইছিল, ইমান জ্বলা-চলা দি কেনে বনাই আৰু খাই কি টেষ্ট লাগে বঢ়িয়া লাগে আৰু এই ছয়াবিনটো এতিয়া সেইটো ছয়াবিন পত তঞ্জলিৰ খালে সেইটো মনত পৰি যায় ইমান বঢ়িয়া লাগে ছয়াবিনটো খাই কেনে। এই সৰুতে মামাৰ কথা মনত পৰি যায়। এ এতিয়া নাই দেচোন ঢুকাইছে মামা, মামী আছে এতিয়া বৰ্তমান।
কিছুমান বস্তু কেইটা মনত থাকে আৰু হয় না?
না অ', সৰুৰে মনত পৰি যায় হয় দেই। কিছুমান বস্তু খোৱা খোৱাবিলাক চাবিচোন, কিছুমান খোৱা বস্তু দেখা পালে সৰুৰে মনত পৰি যায় ন! সৰুতে এনেকুৱা আছিল, তে তেনেকুৱা আছিল, হয় দেই।
সেইটো আৰু আগতে কিমান বস্তু পাৱা আছিলো খাবলৈ এতিয়া নাপায়ে আ অ, আগতে আমিও সৰুতে কিমান খেলা-ধুলা কৰছো, আজিকালি ছোৱালীকিতা কিবা ঘৰৰ পৰাই নোলাই আৰু আমিহে অৱশ্যে ওলাব নিদিও হয় নে নাই কথা পা তা আমি নিদিওঁ, এই ধূলি লাগব অমুক - তমুক কৰি কিনে। আগতে আমি কিমান খেলিছো
পাপাহতে আ ওলাব দিয়া নাছিল, আগতেতো বহুত ষ্ট্ৰিক আছ ছিলে হয় নে নহয়? বহুত ষ্ট্ৰিক আছিল আমাৰ পাপা আৰু মায়, ওলাবই দিয়া নাছিলে স্কুলৰ পৰা ডাইৰেক ঘৰ ঘৰৰ পৰা টিউচন। টিউচনৰ পৰা আৰু যদি ক'ৰবাত যাওঁ আমি খেলব অ আমি খেলা নাছি ছিলো বা লগবিলাকে আমাৰ তাতে আহে দেছোন খেলবৰ কাৰণে তাৰ পিছত ত ওচৰত পথাৰ থাকিলে তাতে যাওঁ খেলিব সেনেকুৱা আছিলো কিন্তু আমাৰ পাপ পাই বহুত ষ্ট্ৰিক আছিলে এতিয়া যেনেকে কৰ'বাত যাম বুলি যাব পাৰো আগতে তেনেকুৱা নাছিলে আগতেতো ওলাম বুলি ক'লে ক'তো যাব নিদিয়ে। লগৰ ছোৱালীৰ ঘৰত উহো মোতেই যাব নিদিয়ে কাৰণ আমিৰ পঢ়াত ভাল আছিলো যে।
সেইকাৰণে খেলব দিয়া নাছিল সেনেকে। বহুত ষ্টিক আছিলে ৰাম বাপৰে।
আমাৰ হ'লে আমি হ'লে খেলিছো বহুত খেলিছো আমি। ইফালে সিফালে বহুত খেলিছো স্কুলৰ পৰা আহিছো বেগ টো থৈছো আৰু দৌৰি ওলাই গৈছো ভাত খাবলৈও টাইম নাই আৰু সেনেক কে ওলাই যাওঁ মায়ে ইমান গালি পালি পাৰি আনিছিল।
উম, আমি আহিছো স্কুলৰ পৰা হাত ভৰি ধুইছো অলপ টাইম শুইছো খাই লৈ শুই থাকো অলপ টাইম। তাৰ পিছত অলপ গধুলা টাইমত ওলাই কিনে যদি লগবিলাক আহে আৰু খেলিব যাওঁ সেনেকে বা ঘৰতে আমাৰ পাপাই কিবা কিবি বনাই দিয়ে খেলা বস্তু। সেনেকে খেলো ঘৰতে ক'তো যোৱা নাছিলো আৰু। তেনেকুৱা চব সুবিধা কৰি দিয়া আছিল আৰু খেলিলে ঘৰতে খেল আৰু তেনেকুৱা। বুজি পাইছা, উম সেইকাৰণে বহুত মনত
আমাৰ হ'লে এতিয়া চলি কিটা আৰু যিমানে সুবিধা দিয়া পঢ়বাই নোখোজে। আগতে আমি চাকিৰ লগতো পঢ়িছো এতিয়া সিহঁতে পঢ়বা নোখোজে না। কিতাপ লৈ পঢ়িবাই নোখোজে আৰু। মোবাইলে মোবাইল খালি মোবাইলক তাকে চাই থাকিব ৰাতিটো, তাকেই এতিয়া আকৌ ঘৰ যাওঁতে কি লৈ যাওঁ অলপ মাংসকে লৈ যাওঁ নেকি অলপ। ৰুটি মাংসকে খুৱাও নেকি ৰাতি অলপ তাকে ভাজি আছো। তেনেকুৱা কি যে কৰো। ৰাতি সিহঁতে নাহিলে ভাল আছিল।
অ'।
কচু শাক খাব মন গৈছে এ!
অ', কিয় নাপায়?
কচু ক'ত পাম কলা কচু!
এ আমাৰ যে ঘৰত ক'লাতো নাই ৰ'ব সেউজীয়াতো কচু আছে। তাকে সেউজীয়া কচুৱে মিক্স। চব্জিত দিয়ে নহয়।
অ'।
অ', এই কচু সেই কচুয়ে আছে। ক'লা কচু আগতে আছিল ৰ'ব বহুত আছিলে কলা কচু।
অ'।
কাটি দিছে কোনো নাখায় অ' কোনো নাখায়ে আৰু যিহেতু তো আৰু লগাই কেনে কি লাভালাভ আছে আৰু মিছা তে জংঘল হৈ থাকে ন সেইকাৰণে আৰু উম। সেই কাৰণে কাটি দিছে ৰ'হ। সেউজীয়া কচুটো আছে আমাৰ। সেই টোপনি দিওঁ টোপনি যাই আছে ৰ বহুত যুঁজিলে মোৰ লগত। খেলিলে যুঁজিলে বাপৰে
অ'।
যুজি, যুজি এতিয়া চাগে টোপনি যাব।
গৰমত সিয়ো কষ্ট পায় আছে ন।
উম, আজি দেৰিকে তিনি দিন টোপ দুটা আৰাইতা মানত গাটো ধুৱাই দিছিলোঁ। আজি দেৰিকে গাটো ধুৱাই দিছোঁ। ইমান সোনকালে গাটো ধুৱাই কি লাভ আছে ন আৰু লেতেৰাই হৈ যায় তাই। অ', সেইকাৰণে আৰু। তাৰাকেইেতো এতিয়া ইমান গৰম দিছে মাথা ধোৱাইে আজি মাথা ধোৱাই দিছোঁ ৰ আজি
অ', অলপ ঠাণ্ডা পৰলি আহিবি আমা তাতে ফুৰবাক গেলি
যাম ৰ একতো যাবই পাৰা নাই যাম বুলি পাৰ্কতো যাব লগা আছে। আছিলে মই দেখাই নাই ন মই ভাবিছোঁ অলপ ঠাণ্ডা পলে তাইকো অলপ লৈ যাম ন এতিয়াতো অলপ দেচোন ঠা ঠাণ্ডাছে কিন্তু আমাৰ তাৰ হে সময় নাই লৈ যাব। তাতে যাম, যাম বুলি কৈহে আছোঁ আজিও ছুটি লৈছে পথাৰত কাম কৰিবৰ কাৰণে সেইনকে ছুটি লৈ কেনে আজি ঘৰতে আছে দে ঘৰত নাই দেচোন মানে পথাৰত আছে। তাৰ পিছত আৰু এই পথাৰৰ কাম খিনি হ'লে হে মানে যাব পাৰিম ক'বাত ৰবিবাৰেও ক'বাত যাম বুলি মানে যাব নোৱাৰোঁ।
ভিনদেউয়ে হাল বাব জানে নে?
এ কি জানে কি নাজানে মই নাজানোঁ ৰ মই ভালকে নোখুধোয়ে সি কি কৰে কি নকৰে কৈ মই গুৰুত্ব নিদোয়ে
উম।
কিয় জানাম মই যিহেতু নাজানোঁয়ে খেতি চেতিৰ কাম মানে ত মই গুৰুত্ব কি, কি লাভ ডাল আছে কি জানে কি নাজানে যা যি কৰা কৰি থাকে।
কমি থাকে আৰু কি কৰা নো কাম হ'লে হ'ল। খাবা পালে হয় তাকেটো। হে
তাৰিছত আৰু কি কোনে সুধি থাকো কোনে চাই থাকো কি কৰা কি নকৰা। গৰম নকবি আৰু বহুত ভয়ংকৰ ক গৰম। উম, যিয়ে গৰম দি
মধুৰিআম পাৰিলো ৰ বহুত কেইটা।
আমাৰ ঘৰৰ পৰা মধুৰিআম পাৰলি।
অ', মধুৰিআম পাৰিলোঁ ৰ মধুৰিআম খাম বাবুক গেলি লৈ যাম ৰ।
অ', অ', তাক খুৱাবি গুটি নোখোৱাবি।
উম বাবুক খুৱাই দিম ৰ।
উম। গুটি এনেও মস্ত টান টান গুটি নোখোৱাবি। কলা নিমখ আছে যদি কলা নিমখ
কলা নিমখতো তো নাইে। ক'লা নিমখটো থাকিলি তো ভালে আছিল কিন্তু নাইয় ক'লা নিমখটো।
এই নিমখ হলেও ছিটিয়াই দিব পাৰা বগা নিমখটো।
বগা নিমখটো এই কেঁচা নিমখ খাবও নোখোজে এই।
হয় নিকি?
উম' ভাজি খিনিহে দিবা লাগিব অলপ। এ আলু পিটিকাৰ লগতে কেঁচা নিমখ খাব নুখোজে এনেকে চুলি হয়।
হয় বাহ বহুত জানে দে।
তাকেইটো নিমখে খাব নোখোজে সি কেঁচা। চব্জিত যদি নিমখ- নহয় তথাপিও সি ভালে পায়।
অঁ'
কিন্তু, এতিয়া উপায় নাই আৰু এনেকেই দিবা লাগিব আৰু।
উম' সেনেকেই দিবি।
কেচেই নিমখ নোহোৱাকে সেনকেই খাবা দিম।
অঁ অঁ, মই কিন্তু নিমখ চি- এতিয়াই এই মধুৰিআম চদোৰিয়াম ভাল পাওঁ, কিন্তু নাখাওঁ দেচোন মই ইমানো ভাল নাপাম।
অঁ'
কিন্তু, কিছুমান যে অলপ মিঠা থাক- নাই ৰচা খুৱাই নাই আজি দেৰিকে ভাত খাইছো মই।
অঁ'
দেৰি হ'ল আজি ভাত খাওঁতে। মাও কাম কৰি আছিলে। কাম চাম কৰোতে এনেকে দেৰি হল না তাছত দেৰিকে ভাত খালো। ভাত তাত খাই ক'ত বাগাত দিব পাৰিম তাই নুখুলে আৰু মই ক'ত- শুব পাৰিম ন, নোৱাৰো নহয়। ত এতিয়াহে তাই টোপনি যাব চাগে, এতিয়া টোপনি গলে অলপমান ময়ো ৰেছ- লম লয়, দিনটো বহি থাকোতে যাই।
মই ৰাতি দুটা বজাৰ পৰা বহিয়ে আছো, বাবুৰ জ্বৰ আহিছে ৰাতি। আকৌ সেনেকে লৈ কিনে বহি আছো ৰ, মই বোলো কি কৰিম মই আৰু- টোপনি ইমান গৰম হৈছে লগত শুবাও নোৱাৰা ইমান জ্বৰ- উঠিছে মানে কবাই নৱাৰা আৰু।
উমহ' সেইটোৱে।
উম' দে পিছে ঠিক আছে।